শুনি আছো, শুনি আছো।
খু অ', শুনি আছো।
ক', এ শুই আছো।
অ', অ'।
পিকটো পেলাবলৈ লৈছিলো মানে।
অ', অ'।
এ ফিল্ডলৈ গলি। ভাত নাই খোৱা নাই খোৱা। আজি কেই পাই দিলিগে?
আজি তোৰ আঠপাক দৌৰিলো।
কিমান কিলোমিটাৰ?
আঠপাকটো পয়ত্ৰিছশ। উ পাক মাৰি পেলাই জপিয়ালো।
উম, জাপ কিমান আহিছেগে?
জাপ সোঁতৰ, চাৰে ষোল্ল।
উম উ। এক্সেলেণ্টে আহি আছে বাৰু।
উম।
তাপা, এতিয়া ভাত খালি নাই?
ভাতটো খালো অ', তোৰ চিকাৰত গৈছিলোঁ। আজি চিকাৰ বেয়া, আজি চিকাৰ বেয়া। আজি একদম চিকাৰ বেয়া।
উম।
আজি মানে তোৰ কি হ'ল দেই, অ', জালত মাছ লাগিছে, বাকী তোৰ এই জোৰ কাটিবলৈ যাওঁতে মানে ডাঙৰ ডাঙৰ কাৱৈ মাছ যখিনি পালো হা মানে কাটিব নোৱাৰিলো, ওচৰলে যাওঁ সোমাই গুচি যায়, ওচৰলৈ যাও সোমাই গুচি যায়, তাপা খোপপাতি বহি আছ এইখিনিতে বোলো, ওলালে কাটিম আও। তাপা ৰখোতে ৰখোতে টচৰ পোহৰেই নাইকিয়া হৈ থাকিলে।
অ'।
তাপা গুচি আহিলো আৰু তাপা কুচিয়া-চুচিয়া আজি নাই।
অ'।
পা মাংস আছিলে ঘৰত মাংস খছিলে বাৰু
উম, অ', অ'। তাৰপা এতিয়া ভাতটো খালি, বৰ বৰ সোনকালে খাৱ দেই ভাতটো।
ভাতটো আমাৰ ঘৰত থাকিলে সোনকালে খাই দিওঁ আও।
অ'।
মোৰ ৰুমত থাকিলে এই দচটা দচটামান বজাত বনাবলৈ যাওঁহে।
হা।
ৰুমত থাকিলে তোৰ এই দহটামান বজাত বনাবলৈ যাওঁহে।
উ, এতিয়া কৰ্ট কেটা পৰা থাকে? ঘৰত কেইটাত খালি?
ঘৰত।
উম,
কি কৈছ মই বুজা নাই, ভাল
ঘৱত কিমান টাইমত খালি বোলো।
ঘৰত মই অলপ আগত।
এ, খাই বৈ শুলিগে নে কি?
নাইশোৱা, আগফালে এনেই চোতালতে ঘূৰি ফুৰিছো।
আও ভাত চাত খাই কিবা এটা খাই, এতিয়া খালিনে নাই?
তাকে ত হাত
আ।
ভাল ফটো এখন থব দেই।
অ', হাতচাপৰি কণ খাই ল, এতিয়া ঘৰতে খাবি ন চাগে আৰু তাপলি তাপলি।
অ', ঘৰতে। ফিল্ডত ফি, অ', খেলপথাৰতো খালো বাৰু।
এতিয়া ঘৰত, গম পাই নাই?
নাপায়, নাপায়। শুনিছনে।
পানী বাঢ়িছে ন অকমান। পানী বাঢ়িছে নে কি বুলো? তঁহ সেইপিনে ভাল নহব ইমান এটা। ইমান এটা ভাল নহয়, সদায় একেটা একেটা বতৰে।
আমাৰ ফালে ভালেই বাৰু, পুৰা, তৰা ওলাই আছে আকাশত।
অ', আমাৰ ফালে ওলোৱা নাই বাৰু। বতৰটো মুকলি হৈ আছে বাও।
অকলে।
বাকী এতিয়া
ভাত বনাইছে নাই?
উম, ভাত বনাই আছে খাবলৈ হ'ব আৰু এতিয়া। আমাৰ দেৰিও হয় বাৰু। খাওঁতে, খাওঁতে, কালি এঘাৰটা চাৰে এঘাৰটা মানে বাজিলে। কালি খাওতে, খাওতে।
অ'।
অ'। আমাৰ যায়হে আঠটা নটা মান বয়াত। উ, আ
অ'।
সিহঁত আমি ৰাতিপুৱাব ক, একেবাৰে আৰু ৰাতি দহটা এ বাৰ কেতিয়াবা এঘাৰটা বাজে।
অ' অ'।
তেনেকে আও। বাকী এতিয়া খানাটো কেতিয়া খোৱা হয়?
খানাটো খাব লাগিব ৰহ, এই অলপ দিনৰ পাছতে খাব লাগিব।
এনে বা-বাকি কিটা লগত পাতিছিলি নি?
বাকি কেইটাৰ লগত বাকি কেইটাইটো খাওঁ খাওঁ মূৰ্তিকে আছে।
অ'
অ'। সেইখিনি ভাব আজি হ'ব ন?
আজি ৰা, তান ফোন কৰি পেলাই শুধিবি।
অ' তাকে মই কৈছো তাত যদি
দত্তকো কৰি দিলো।
হয় বোলাটো, দত্ত।
উম দত্ত আমাৰ হেৰি যে এইটো আমাৰ যে।
গম পাইছো, অ' গম পাইছো।
উম দতকো ক দিলো এতিয়া, একেলগতে।
তপাক আকৌ এ এই তৰাণীয়ে এটা দিছিলে দেখিছিলি নে?
উম। সটো মই চোৱাই নাই, নাই কোৱা না কোৱা নাই কোৱা।
অ' অ'।
কৈ দিম ৰ কৈ দিম ৰ পাহৰি গৈছিলো আৰু।
তাৰপা এতিয়া আমাৰ আমাৰ সন্ধ্যা পঢ়ি আছো। এহতঁৰ পৰীক্ষা চলি আছে যে। উম উম। তাৰপৰা কলে আৰু লো এ বাবা দাকহে লগ এবাৰ পাব লাগিছিলে।
বাবা দাক?
উম।
মই, মই দেখো বাৰু দেই মাজে মাজে।
উ মই বাবা তাই নেদেখা আৰু ওলোৱা পৰা।
ম এইফালে ভোলাবৰিলে গৈ থকা হয় যে। বা ঘৰলে, তেতিয়া মানে তোৰ দে হা হয় মাজে মাজে।
উম। মানুহটো ভাল আছিলে ন।
ভাল আছিলে, ভাল আছিলে।
হম
তাকে আশাটোহে পূৰণ কৰিব নোৱাৰিলো আৰু।
উম উম
আশাটো পুৰন কৰিব নোৱাৰিলো আৰু।
হব।
বেয়া কথা হ'ব।
এইয়া স্কুলৰ আশা।
এ তাকেতো অহাবাৰ, নৱেম্বৰতে কৰি দিব লাগিব অহাটো।
অ' আশাটো কৰিব লাগিব আৰু আশাটো পোৰণ কৰিব লাগিব নহলে মানুহটো বেমাৰ আহিব।
এ, বেয়াপাৰীও।
আহ উম। যিকোনো শৰীৰৰ পৰা কিবা এটা কৰি হলেও বাবাৰ আৰু আশাটো পূৰণ কৰিব লাগিব, আমি দুটা আমেলি হলো
তাকে।
নই গোতেই কেইটা কৰিম।
গোটেইকেইটাই কৰিব গোটেইকেইটাই কৰিব অংকল হ'তক কলেওঁ কৰিব। যাতে এক কছ দেই কৰিব।
উম গোটেই কেইটাই মিলি লৈ কৰিম আৰু অকলে হ'লে বেয়া লাগিব নহয়।
অকল হ'লে বেয়া লাগিব।
উম এতিয়াও বহুত দিন আছে নহয়। নৱেম্বৰ আমাৰ কেই তাৰিখে আছিলে?
বৰ বেছিদিন নাই আৰু, কেতিয়ানো যাব ঘুৰি নাপাবি এইকেইটা মা'হ
কেই তাৰিখে হয় বাৰু?
এ এ এক তাৰিখৰ পৰা দহ তাৰিখলৈকে।
অ' এক তাৰিখৰ পৰা আছিলে ন? উম উম
প্ৰথম পঢ়িছো কাৰনে হয় নবেম্বৰত।
উম উম উম
প পতকে যাব এই কেইতা দিন।
তাকে নৱেম্বৰটোত মোৰ কাম এটাও আছে বাৰু
তাকে আৰম্ভ কৰো। ত
উম
সব আহিব লাগিব।
অ'
তাকে। পুৰা ম'হ দুতাল আৰু।
আমাৰ এইফৰ পৰা গোতেইকেইটা সে ভালছিলে গুৰু। অ' এনেই ৰাস্তা ফালে ওলাই নযাৱ নেকি?
ৰাস্তা ফালে ওলাই যাওঁ, ৰা কাষতেহে আৰু।
কৰিবে নাই ঘৰ এনে কাষতে।
অ' লগৰ বুলিবলে আছে। তাকে তোৰ ইমান টাইমলৈকে নথাকো। অ' মানে লগৰ আছে ইমান সময়লৈ নাথাকে আৰু।
উম অ
অ' তাকেহে।
উম আইতা শুবিগেনে?
এতিয়া নোশো দেৰিকে শুম এতিয়া টোপনি নাহে।
দেখিল সেই ইমান দেৰি লাগে।
তাকেহে অ'
আজি চাৰিটামান লকে থাকিবইচোন বাৰ।
চৰিটা মন লৈকে নোৱিৰো বাৰু।
দুটামান লাগে।
দুটা এটামানলৈকে পাৰিব চাগে। বাৰটা এটা
উম, হব। উম,
মই বেছি দেৰিকে থকা নহয় ঘৰৰ ওছৰত থাকিলে হয় বাৰু। গহপুৰত থাকিলে দেৰিলৈকে থকা হয়।
ঘৰত থাকিলে বেয়াৰে হওঁক
বেয়াও অ' থাকিবলৈওঁ বেয়া।
উম, উম ন ম থা নাই কোন আহিব পৱা নাই আৰু হ'ব দে।
হ'ব দে অ'।